হেল্ল'
অহ কোৱা।
খবৰ?
ভালেই ভালেই।
আচ্ছা। বাকী কি কৰি আছা?
বাকী এনে আছিলো। তুমি?
আচ্ছা। ময়ো এনে বহি আছো গৰমত ফেন চেন লগাই।
অ অ
খানা পিনা হ'ল নে নাই?
খানা পিনা হোৱা নাই মায়ে বনাই আছে খাম আৰু দিয়া।
অ আচ্ছা। কি বনাই আছে?
জানো কি বনাইছে? খানাত ইমান ইণ্টাৰেষ্ট নাই মোৰ মানে। এই আছে দেই এইটো কব নালাগে আৰু। এই এইটো চবৰে আছে।
উম কিয়বা ঘৰৰ খানাটো পালে তোমাৰ- এনেইতো ভাত চাত যেতিয়া মানে- টাইম টু টাইম খালে সেইটো বেলেগ কথা কিন্তু তোমাৰ আকৌ বাহিৰত চাহিৰত- গলে খালি মানে ফাষ্ট ফুড বাহিৰে আৰু।
বেছি সেই লাগে। কিন্তু তুমি যদি বহুত দিন বাহিৰত- থাকে চাবাচোন তুমি। ঘৰৰ হেৰিলে বহুত খাব মন যায়। একদম নৰ্মেল ঘৰৰ খানা পাই খাবলে। অ কিন্তু সদায় ঘৰৰ খাই থাকিলে কেতিয়া বাহিৰলৈ খাওঁ কেতিয়া বাহিৰৰ পৰা খাওঁ তেনেকা লাগি থাকে।
তাত লাগি থাকে। কৰবাত ধৰি লোৱা ঘুৰিবলৈ ওলাই যোৱা পেৰেন্টছ বিলাকৰ লগত। সিহঁতেতো ধৰি লোৱা এই ভাত, চাত খাম ভোক লাগিছে পৰঠা চৰঠা খাম এই চব একো খাবলৈ মন নাযায়, এ
হৈ যায় অ, ময়ো ক'বাত গলে ভাবো। বহুত খাম একদম দেই ক'বাত গৈ পেলাই, উ পিছতকে মন নোযোৱা হয়।
মন নোযোৱা হৈ যায় খানাবিলাক চায়লৈ, একদম।
সেইটোয়ে আৰু বেছি ভাগৰ মানে কৰবাত, অ সেইটো। কৰ'বাত গ'লে মানে তাৰ আইটেমটো কেতিয়াবা খাবলে মন যায় হা, মন যায় বাট। তথাপিও মানে বেছি খাই থাকিলে ঘৰলৈ মনত পৰে। পৰে না ঘৰটো খাবলৈ মন গৈছে, নৰ্মেল দালি ভাজি ভাতটো খাবলৈ মন গৈছে তেনেকে,
তুমি চাবা আজি ধৰি লোৱা তুমি দালি ভাত কিবা নৰ্মেল ঘৰৰ খানা একদম খালা নহয়। তুমি সেইটোৱে যদি ডেলি খাই থাকা, আকৌ সোৱাদ নোপোৱা হৈ যায়।
উম্ ইজেক্টলি নোহোৱা হৈ যায় হ।
কুহুৱা জালিটো সেইটো ধৰি লোৱা একমাহ ধৰি লোৱা। তোমাৰ মানে বিশ দিন বা দহ দিনৰ পিছত খোৱা, এটা মানে সোৱাদ এটাই বেলেগ আহে।
বেলেগ আহে হয়, ই এচ যেনেকৈ হয়।
শাক পাচলি আজিকালি কি কবা।
অ আমাৰ কি কৰিছে জানও আমাৰ ঘৰতে মেক্সিমাম খিনি লগাই লৈছে। ঘৰৰ পৰাই খাওঁ আমি এতিয়া, ঘৰটো ভালেই।
ঘৰৰ মানে শাক পচলি এ তোমাৰ কি শাক- পাচলিয়ে খোৱাটোয়ে ভাল জানা, আজি- আজি -কালি চব মেডিচেন। চবতে মেডিচেন দিয়া থাকে আৰু টো তোমাৰ, আমাৰ ইয়াৰ আমটো তোমাৰ চবতে পোক ওলাই সেইটো কি কৰে মেডিচিন দি দিয়ে যে এইটো।
নি অ', আমাৰে এই ঘৰৰ আম ধুনীয়া খাবলৈ, কিন্তু পোক থাকে আমি যে বাচি বাচি ভালকন খাওঁ। বাকী আমিতো বেলেগৰ পৰা আনিলে নাথাকে ন'। আৰু এইবাৰ লিচু কিনিবলৈ গৈছোঁ যি দাম মা,
বাপৰে আমাৰতো গছতে আছিলে, শেষ বাৰু খাই লৈ। এটা লেচুৰ দাম তোমাৰ উম, তেজপুৰত বহুত দাম। কৰিছে, ইয়াত কি জানো? অ', এটা চল্লিশ টকা দাম। এইফালে জানো কিমান কৰিছে নেজানো।
বহুত দাম, এইবাৰ মই খাবলে ইমান মন গৈছে কিনিবলে গ'লো। দচ কিমান তাত এশ পঞ্চাশ টকা লৈছে ইয়াত। থুকত কিমানাতা বাৰ'টা মান আছিলে চাগে। বুফ বহুত দাম মানে খাবলৈ মন নোযোৱা হৈছে, ভাই এনেকা হ'লে।
কাঁছ মই যেতিয়ালৈকে যদি থাকিলে হয়, তেতিয়া বিক্ৰীেয়ে কৰিলোঁ হয়। মইও কিন্তু নাই ঘৰতে খাই বই শেষ।
সেইটোৱে আমাৰো হেণেকে আ
উম, প্ৰায় ভাগ মানে অ', অ'।
এইবাৰ খাম মধুৰিআম। নে মই খুব ভাল পাওঁ ফল চল খাই পেলাই।
ফল চল খালে ভালে লাগে। কিন্তু ঘৰৰ ফলটো কিন্তু খাই লৈ, ভাল কিন্তু বাহিৰৰতো মেডিচন বিলাক
মেডিচনৰ কাৰণে সেইটোয়ে খাব নোৱাৰি মানে আৰু খালেও, তো অলপমান লৈ হেৰি থাকে আৰু এফেক্ট।
থাকে এফেক্ট কৰেই, এতিয়া কিন্তু নকৰে। অ'। এতিয়া কিন্তু নকৰে এইটো তোমাৰ ধৰি লোৱা থাৰ্টি ক্ৰচ কৰিলে তেতিয়া আৰু উম, মানে দেখাই দিয়ে আৰু নিজৰ ৰূপ ৰং চ'ব।
হোম হোম হোম, তাৰ পিছতে গম পাওঁ, অ', ফলটো খাইছিলোঁ কাৰণে এতিয়া এনেকা হৈ-
সেৰি এতিয়া এনেকা হৈছে, যেনেকা আমি এতিয়া ফাষ্ট ফুড খাওঁ যে।
সেটোৱে। মো- মই আকৌ মোৰ কি হয় ইমান মই খাওঁ হা, মই ভাততো খাওঁ মাহঁতে ভাব উম, মাহতে মানে- কয় চবৰে আগত কি মই নেখাওঁ বুলে হা। বাট মই চব চবৰে পেৰেণ্ট চেক হয়। বাট মই চিৰ খালেও মানে- কিয় মই শক'ত নহও নাজানো কিয়?
অ', সেইটো মই আকৌ যে অকমান যদি কিবা খাই দিওঁ নহয়- লাগি যায় যে চৰ্বি তৰ্বি চব একেবাৰে ওলাই গৈছে। উম।
মো মুখখন শকত হৈ যায়। মিছা- কৈ মুখখনে শকত হয়, মোৰ গা চা বিলাক চাবাচোন ইমান- ক্ষীণ নহও মোৰ মানে বহুত খং উঠে কেতিয়াবা।
কিছুমানৰ আকৌ তোমাৰ সেৰি যিমানো খানা খালে মানে গাত নালাগে।
গাত নেলাগে মোৰ তেনেকা ভাই। মোৰ এতিয়া ঠাই চাই বিলাক অলপমান বাঢ়িব বা- কিন্তু হাতটো নেবাঢ়ে হাতটোতো লাগে ন' ছোৱালী মানুহক- অকমান। ইমান ক্ষীণ হাতটো সেইটোৱেটো ইমান ক্ষীণ হাতটো। দাদাই আজি জোকাই গৈছ-
ষ্টে মোৰ- তোৰ চিক্সটি কেজি এতিয়া মইতো কমালোঁ চিক্সটি ফাইভ আছিলে মোৰ। পাঁচ কেজি- কমালোঁ মই এতিয়া আৰু কমাব লাগিব। কিছুমানৰটো- চাবাচোন অভাৰ ৱেটৰ কাৰণে কিমান- প্ৰব্লেম হৈ যে। উম, মানে মিনিমাম থা- কিব লাগে চিক্সটি বা তোমাৰ ফিফটি ফিফটি ফাইভ ইমানতে- থাকিব লাগে ছোৱালী মানুহৰ।
সৰু পাই এটা কি মানে স, সেইটো কাৰণে হৈছে নেকি সৰু পাৰাই মানে মই খুব একদম- সেই বেছি শক'ত হৈ গ'লে নেখাওঁ এনেকা মানে। সেইকাৰণে চাগে এতিয়া ভগৱানে শক-
অঁ, শক'ত নকৰাই হৈ গ'ল চাগে তেনেকুৱায়ে। আ কিছুমান মানে মানুহ বিলাক থাকে মানে খায় বস্তু খাই মানে। কিন্তু তোমাৰ মানে, গাত নালাগে ইহঁতৰ। অ', তোমাৰ চাগে তেনেকুৱা হৈ গৈছে এতিয়া। নেখায় নে-
লাগে মোৰ খজ। গা, গা চা নেবাহে একো।
অঁ'।
তাকে।
আৰু বাকী, পঢ়া শুনা কেনেকুৱা চলি আছে?
পঢ়া শুনা ঠিকে চলি আছে বাৰু এতিয়ালৈকে। এতিয়া নাইনত- ইমান ভালকে পঢ়িছিলোঁ নাইনত। এতিয়া টেন আহিছো যে, টেনত- লাহে লাহে পঢ়াত কম, মনটো কমিছেহে।
অ', এনেকা হয় চাবাচোন। কিবা তুমি বৰ্ড চৰ্ছ থাকিলে নহয়, মানে- পঢ়াটোৰ পৰা মনতো মানে বেলেগ ফালে গুচি যায়।
অ', এই নাইনত ইমান পঢ়োঁ মই মানে। কেনেকা পঢ়িছোঁ নাইনত। মানে- চাৰিটা তিনটাতে উঠি পেলাই পঢ়োঁ। স্কুল যাওঁ, স্কুলৰ পৰা আহি শুওঁ। আকৌ উঠো, উঠি পেলাই পঢ়োঁ। এতিয়া টিউচন মানে, সদায় টিউচন থাকে ন মোৰ!
উম।
তিনটা টিউচন মানে সদায় হৈ যায় আৰু। তাৰপিছত আহি- পেলাই মানে, মই শুই দিওঁ। শুই আঠটামানত উঠোঁ।
উম।
পঢ়িবলৈ মন যায় তাৰপিছত।
কেইটা তিন, তিনিটা টিউচন লৈছা?
অ', মেথছৰ লৈছোঁ, ছাইন্ঞ্চৰ আৰু ইংলিছৰ।
আচ্ছা। তোমাৰ আকৌ টিউচন বিলাকো ল'লে আকৌ, নিজৰ।
চেল্ফ ষ্টাডি টো একদম বহুত মেইন হয় সেইটোয়ে। চেল্ফ। যদি নকৰিলেতো হেৰি হয়।
হেৰি হয় যিমানো উ, যিমানো। টিউচন লোৱাতকে নোলোৱা সেইটোৱে। মোৰোতো টেনত। তেনেকোৱাই হৈছিলে। তিনটা তিনটা টিউচন লৈছিলোঁ। তোমাৰ চেল্ফচ। ষ্টাডি কৰিব নোৱাৰোঁ। মানে টাইমে। পোৱা নাছিলোঁ। ভাগৰ লাগি যায় নাই। চোৱা তুমি, স্কুলত ইমান টাইম থাকিবা। তাৰ পিছত আকৌ স্কুলৰ পৰা টিউচন যাবা। তাৰ পিছত আকৌ তেনেকেই ঘৰ আহিলা। আকৌ ঘৰত। তাপিছত আকৌ টিউচন।
মোৰ আকৌ ন তিনিদিন তিন, দুদিন মোৰ এনেকে। দুটা টিউচনৰ বাকি মানে মিলি যায় মোৰ হা। মানে কি, পুৰা। পেদ হৈ থাকে। গোটেই উইকট টিউচন মানে মোৰ। এনেকা হয়, সেই দুদিন টিউচনটোত। মই পঢ়িব নোৱাৰো আৰু। নোৱাৰোগে, ভাগৰ লাগি যায় আৰু। কাৰণ ৰেষ্ট। তো লাগিব ন! আৰু মোৰ আগৰ পৰা অভ্যাস মোৰ, স্কুলৰ পৰা আহি দুঘন। টা শুই উঠি পেলাই পাঁচটাৰ পৰা এঘাৰটালৈকে পঢ়োঁ। মোৰ অভ্যাস মানে বহুত। টেম্প পঢ়োঁ নাইনত। এতিয়া সেইটো একদমেই নোৱাৰা হ'ল। তিনিটাৰ পৰা চাৰি, পাঁচটা, পাঁচটা পা। পালেগে টিউচন। এনেকা হৈ যায়। সেইটো কাৰণে মানে। প্ৰব্লেম হৈছে।
মই আকৌ ৰাতিপুৱা পঢ়ি। ব নোৱাৰোঁ জানা। ৰাতিহে যিমান ৰাত ভৰ লাগিলে মই পঢ়ি দিম।
হুম, হুম, মোৰ লগৰ দুজনী মানে এনেকে ৰাতিপুৱা নোৱাৰে। মই আকৌ যেতিয়াই তেতিয়া। পাৰোঁ দেই।
উম, কিছুমানৰ, কিছুমানৰ, কিছুমানৰ থাকে। কিছুমানৰ থাকে আকৌ। তোমাৰ হেৰি, তোমাৰ কিছুমানে আকৌ ৰাতিপুৱা পঢ়িব পাৰে। বা সন্ধিয়া পঢ়ি লৈ। বা আকৌ দিনতো পঢ়িলৈ কিছুমানে।
অ' মোৰ মানে যেতিয়া আৰু মন যাব তেতিয়া পঢ়ি পাৰো তেনেকে নাই মই। একজামৰ আগত স্কুল নগৈ পেলাই ৰাতিপুৱা পঢ়ো চাৰি পাঁচ ঘন্টা তেনেকা। শাহ।
তুমি যে পাৰা চাৰি পাঁচ চাৰি পাঁচ ঘন্টা যে পাৰা তুমি যে পঢ়িবলৈ সঁচা কৈছোঁ। মই মিনিমাম আধা ঘন্টা এক ঘন্টা তেনেকে পঢ়ো।
কোনোবা কোনোবা লৰা ছোৱালী কেনেকে থাকে সিহঁতৰ ব্ৰেইন থাকে। কে হাৰ্ড ৱৰ্ক কৰিব নালাগে মোৰ আকৌ হাৰ্ড ৱৰ্ক কৰিব লাগে। মোৰ তাতে লগৰ খিনি আৰপিতা ইংগিতক চাগে চিনি পা। পোৱাই সিহঁত মাইগত এবাৰ চাই দিলেই মনত। ৰৈ যায় মই একে খিনিকে পঢ়ি থাকিব লাগে তিনি চাৰি ঘন।
উম সিহঁতি আমি মানে। কি আমি মানে ৱৰ্ডচ খিনি পঢ়ো পেটাৰ্নটো আমি বুজি নাপাও সেইটো। কাৰণে আমাৰ মনত নাথাকে।
উ এতিয়া মানুহে ভাবে কি এতিয়া মই মানে ভালেই হাঁ ইমানো বেয়া নহয় আৰু। পঢ়াত আৰু হা ৰেংকত আহি যাওঁ মই এতিয়া আমাৰ ল'ৰাখিনি ভাবে মই বহুত মানে হেৰি পু। টোকে মোক মনত ৰৈ যায় আৰে মোৰ কষ্ট কৰিব লাগে বহুত কষ্ট কৰি। পেলাইহে ইমান পাওঁ মই।
অ' সেইটোয়েতো কষ্ট কৰিলেই হে তেতিয়াহে।
কিন্তু আমাৰ দাদাই এতিয়া অ' ৰবা একমিনিত দাদা এতিয়া কেনেকে অলপমান পঢ়িলেই একদম মনত পৰি যায়
মনত পৰি কিছুমানৰ ব্ৰেইন ভাল মানে ঘপ ঘপকে কেপচাৰ কৰি লয়।
অ'।
আৰু মোৰতো এনেকুৱা মানে ধৰি লোৱা মই যে পঢ়িব বহিলো মানে খুব চে খুব মোৰ ফকাচ। টো থাকে আধা ঘণ্টা।
এই মানুহৰ মেক্সিমাম হেৰি তেনেকাই থাকে বাৰু দেই।
তেনেকাই থাকে আধা ঘন্টাত ফকাচতটো তোমাৰ থাকিব অ' মিনি। তাৰ পিছত তোমাৰ মানে কি মানে ভাবি থাকো মানে মইয়ে গম নেপাওঁ মানে মোবাইলটো থাকিলেটো টো ৰিলচ চাওঁতে চাওঁতে টাইম পাছ হৈ যায়। আৰু মোবাইল যদি নাথাকিলে এই কিবা কিবি ভাবি থাকো বহিত আঁকি থাকো সেই টোৱে তেনেকুৱাই মানে টাইমটো পাৰ হৈ গুচি জাই জানা।
মই তেনেকুৱাই অ' ফকাছটো মেক্সিমাম ফকাছ এটা পাৰ্চনৰ কিমান থাকে জানে বিশ। মিনিট থাকে মানে বহুত ভালকে একদম তাৰপিছত এনে কা হয় কিন্তু এইটোয়ে আৰু যদি তুমি সদায় সদায় তেনেকে। পঢ়াত বহি থাকা মনতটোতো বহিয়ে যাব কেতিয়াবালে আৰু।
উম উম।
হয়।
বাকীটো এতিয়া পৰীক্ষা চৰীক্ষাতো পৰীক্ষা চৰিক্ষাতো এতিয়া আৰু। চেচে আৰু হেৰি এতিয়াতো তোমাৰ বৰ্ডৰ কাৰণে। বৰ্ডৰ কাৰণে এতিয়া উম বৰ্ড সেইটোয়েটো।
পঢ়িব লাগিব আৰু ভাল ৰিজাল্টৰ কাৰণে।
ভাল ৰিজাল্টৰ কাৰণে সেইটোৱেই টো কষ্ট কৰিলেহে আৰু মেহনতটো পাম। বাৰু হয় কি নহয়।
তথাপি য জেলেচ হওঁ আৰু মই যদি নপঢ়াকে যে ফাৰচ হৈ যায় সিহঁতৰ পা। হুহু সেইটো খং উঠে আৰু। এইবাৰো ছয় নম্বৰৰ কাৰণে আগত গুচি গলো উম উম উম ঠিক আছে দিয়া।
পিছত ফোন কৰিম বাৰু টাইম পালে মই অ' অ' ঠিক আছে। অ' অ' ঠিক আছে হ'ব দিয়া।